অ অ আছো আছো ভালে আছে আপুনি
আছো আছোঁ কি কৰি আছিলা
এয়া অকমান আৰাম কৰি আছিলো ভাত পানী খাই অ। আপুনি ভাত খালে নে?
ভাত খালোঁ ভাত পানী খাই বাচন চচন সামৰি
হয় অ মই আজি কি বনালে
আজি এই মাছ ৰান্ধিলো হেৰি কৰিলো এই সৰিয়হ দি পেলাই মাছ ৰান্ধিলো এই যে হেৰি মাছ এ অ বগা সৰিয়হ দি পেলাই কান্ধুলুলি মাছ ৰান্ধিলো
অ এ আজি আমাৰ আকৌ শনিবাৰে যে মাছ চাছ মানে নচলে উ মাছ খোৱা অ আমাৰ মাছ মানে শনিবাৰে নচলে। দেওবাৰে মানে খাওঁ আৰু দেওবাৰে খাওঁ সোমবাৰে নচলে মঙ্লবাৰে খাও মংগল বুধ মঙ্গল বুধবাৰে খাওঁ
আকৌ বৃহস্পতিবাৰে নচলে অ মোৰ মংগলবাৰো অ মোৰ মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে নচলে
হয় হয় হয়
এই কেই দিনত খাও, মাছ মাংস তেনেকে আজি এই সৰিয়হ দি পেলাই বনালোঁ মাছ। সৰিয়হ দি পেলাই খাবলে ভাল লাগিলে মানে আৰু হেৰি হেৰি মাছ যে কান্দুলি মাছ। উম', তুমি কি ৰান্ধিলা আজি?
এ মোৰ আজিহে এই আৰু মাছ নাই যে। সেইকাৰণে দালি, দুখন দালি ৰান্ধিলো। আজি, মাটিমাহৰ আৰু এখন এই মানে, মগু দালি? মানে, মচুৰ দালিত টো নহয়। মগু দালি অকল, অ', মোৰ মানে শাহ হোয়ে সিমান খাব নোৱাৰে যে মানে মচুৰ দালিত খোৱাতটো মানা আছে। সেইকাৰণে মগুৰ দালি আৰু মাটি মাহতো খাব নোৱাৰে, মই আকৌ মাটিমাহৰ দালিো খাই বৰ ভাল পাওঁ। সেইকাৰণে হ' সেইকাৰণে মাটিমাহৰ দালিত টো বনালো। ইফালে আলু ভাজি, জি বনালো। আৰু ইফালে আৰু ইচ কছ আছিলে ইচ কল ইচ কছ, গাজৰ, এনেকে মটৰ দি পেলাই তেনেকে এখন চব্জি বনালো, আৰু ইফালে চালাড বিটৰ চালাদ, তেনেকে এখন চ চলি গ'ল আৰু আ', শনিবাৰে যিহেতু, সেনেকুৱা আৰু
অ', ময়ো সেই বিটৰ চালাড আৰু গাজৰ আৰু বিটৰ চালাড বনালোঁ আৰু
হয়- হয়-হয়-হয়-হয়- হয় কেতিয়াবা অলপ বেছি মানে ভালকে আৰু বেলেগ ধৰণৰ কিবা এনেকুৱা বনাইছেনে?
অ', মই মানে এই এটা শিকিছিলো মানে গাখীৰ দি পনীৰ বনোৱা দেই এই মানে মিঠা কে বনাব পাৰি অ অ সেইটো মানে এটা অকণমান ঘপককৈ হয় আৰু মানে ধৰক গাখীৰ এ কাজু অনা প্ৰথমতে কাজু অ' কাজু অলপ এনেকে পেষ্ট কৰি ল'ব লাগে। মগজো দিব। পাৰি মগজ আৰু কাজু দি পেললে পেষ্ট এটা বনাব লাগে মিক্সিত। তাৰপিছত হেৰি এ হেৰিখিনি অলপ অলপ ভাজি ল'ব লাগে আৰু উম এইটো অ পনিৰ খিনি মানে পনিৰ খিনি উম তাৰপিছতে অলপ ত হেৰি তাৰপিছতে হেৰি দি পেলাই গাখীৰটো দি পেলাই পনীৰ খিনি ভজা কৰক পনিৰ খিনি এনেকে দিব লাগে। পেচছ বোৰ দি পেলাই এনেকে লৰাই থাকিব লাগে অলপ অ', অলপ তেল দি পেলাই তেল দি পেলাই ভাজি থাকোতে এইবিলাক বস্তু দি দিব লাগে। ত মাৰ ত মি চেনিও দিব পাৰা যদি ভাবা বোলে চেনি দিওঁ চেনি দিব পাৰা নহ'লে আহ। নিমখো দিব পাৰা মানে চেনি দিলেকণ বে বেছি ভাল লাগে খাইিলাক
অ' গৰু দিব পাৰি চেনী নহলেও চেনীৰ সলনি
অ' সেইটোও পাৰে।
হয়, হয়।
আৰু লাষ্টৰ সময়ত একেবাৰে ধনিয়া পাত অকমান দি দিব লাগে। খাবলৈ বৰ ধুনীয়া হয় দেখি সময় নালাগে এইটো মানে পতককে হয়
অ কম সময়ৰ ভিতৰতে মানে আৰু সোনকালে কোনোবা অ কোনোবা যদি অলপ ঘপককে আহি গ'ল আহি। যায় লগে, লগে। বনাবলে হ'লে সেইটো মানে হেৰিটো
ভাল হয় মানে ধৰা কেতিয়াবা ধৰা অ মানে নিৰামিষ আইটেমত কথা কৈছে
অ', অ', অ', অ', অ', আমাৰ আকৌ সেই পনিৰটোও খাব নোৱাৰে যে সেইটো কাৰণে আমাৰ মানে আজি আজিকালি বহুত বাচিব লগা হৈছে।
অ এই বয়সীয়া মানুহক এনেকে কয় পনিৰ খাবলৈ আৰু যদি গেছৰ সমস্যা থাকে তেতিয়া এতিয়া গাখীৰৰ বস্তু একো
অ', নাই আমাৰ এখেত আমাৰ মানে দৈ গাখীৰ গা গাখীৰ মানে অকলে তাজা মিল্কৰ হেৰিতটোহে খাব পাৰে মানে ধৰক মানে মানে খৰ যিটো কাটি। পেলাই খাই যে গাখীৰতটো সেইটো পাৰে মানে খৰ থকা গাখীৰ খাব নোৱাৰে মানে। উম গৰু গাখীৰটো মানে আপুনি একদম লগে লগে খাব নোৱাৰে তাৰমানে সেইটো খৰ চৰ কা। কাটি লৈ পেলাইহে খাব। পৰা যাব মানে সেনেকুৱা এ বহুত নিয়ম আছে। ছে মানে বাচি খাবু। পৰা হয়, হয়। হয়
তাৰমানে অশোকটো কি
অসুখতটো কি মানে এতিয়া হেৰি থকা মানুহ যে আপোনাৰ এয়া কি কয় ডায়বেটিছ থক থকা মানুহতো গতিকে হয় গতিকে আৰু কিবা কিবি আছে ময়ো ইমান ভালকে নাজান জানো মানে এক ইটো সিটো খাব মানা কৰিছে
অ তোমাৰ তোমালোকৰ দিগদাৰে হয় ন তোমাৰা দুটা দুটা বনাব লাগে নহয় কেতিয়াবা পনীৰ কেতিয়াবা ধৰা নিজে খাবলৈতো বনোৱা হয় ন দু দূটা দূটা বনাব লাগে
হয়, হয়, হয়, হয় টাইম মানে সময় লাগি যায় আৰু।
অ মানে একেলগে বনাও ত' আৰু এনেও সৰহকে বস্তু বনতে অকমান টাইম লাগে সময় লাগেই।
হয়, হয়।
অ', নাই মই চাওঁ মানে মইতো এতিয়া অকলে থাকোঁ কাৰণে মানে ঘপককৈ মোৰ হৈয়ে যায় ভাতটো মানে এই পাতি থৈ আহিলোহে। এইফালে আহি উম, উম আহি পেলাই অকমান এইফালে আহিব নোৱাৰোৱে ঘপকহে হুইচল টো মাৰেই। ঘৰত কিন্তু যেতিয়া তিনি চাৰিটা মানুহৰ কাৰণে ভাত ৰান্ধো অকমান টাইম লাগে তাৰমানে সৰহ বস্তু হলে টাইম লাগে
টাইম লাগে হয়।
এখন ঘৰৰ বস্তুত এনেকুৱা এটা এনেকে টাইম সময় লাগে এইবিলাক বনাই থাকোতে পাচলিও সৰহকে কুটিব লাগে মোৰ ধৰা গাজৰ এটাই কাটিলো হৈ গ'ল তোমালোকে ধৰক তিনিটামান কাজৰ কাটিব লাগিব লগতে আলু বা অন্য যিয়ে পাচলি সৰহকে সৰহকে কাটিব লাগে যে, উম', সময়টো বেছি লাগে আকৌ তেনেকে বাচন বৰ্তনো মানে ধৰা বহুত
বহুত ওলাই হয়, হয়, বহুত ওলাই যায়। ওলাই যায়, অলপ অ হয়, হয়, হয়, হয় আমাৰ আলহীও আহে যে বহুত আলহী আহিলেও আপোনাৰ কেইবাবধো হৈ যায়, আঠবিধলৈকে মানে বনাব পৰা মানে আছে আৰু বনাও আৰু আ পিতন মালন
আঠ বিধলৈকে বনাইছা? মই আঠ বিধলৈকে বনোৱা নাই, মই মানে পাঁচবিধ বনাইছো।
অ', এই আপোনাৰ মাছ মাংসও পৰি যায় যে, মাছো পৰে মাংসও পৰে পনিৰো পৰে, দালিও পৰে,
অ সেই তেনেকে মই বনাইছিলো, এ হেৰি হৈছিলে মানে ম মাছটো বনাইছোয়ে, মাছতটো মানে এনেকে হেৰি দি পেলাই তেনেকে বনাইছো মাছ আৰু এইটো কি সৰিয়হ দি পেলাই মাছ বনালো তাৰপিছতে এ, হাঁহৰ মাংস এটা বনালো, আকৌ মুৰ্গী মাংস এটা বনালো
অ', আপুনি হাঁহৰ মাংস বনাব পাৰে ন?
হাঁহৰ মাংস এইবাৰ, মানে এ এইবাৰ বনাইছিলো অলপ দিনৰ আগতে এ এই এ বিহু সময় ন এ অন্য কোমোৰা দিও আৰু মই মানে ঘৰুৱা হেৰিহে দিওঁ মচলা চচলা। এই অন্য বহুত এসোপ মান নিদো মানে ঘৰুৱা মছলা কেতিয়া অকমান মিট মছলা বা তেনেকুৱা জাতিও অকমান দিওঁ আৰু বা আদা নহৰু মানে পিাঁয়াজ চিয়াজ এইবিলাক সৰহকৈ দিনাইছিলোঁ বৰ ভাল হৈছিলে মানে খুবেইমানে একদম তকালি পাৰি পাৰি খাইছে মানে অ টকালি পাৰি পাৰি খাইছে অকমান মানে তেল সৰক কে দি পেলাই গ্ৰেভি টাইপৰ কৰিছো আৰু অ'মানে হাৰি টো ৰখা নাই মানে খুব ভাল পাইছে মানে মানুহে খাই পেলাই কৈছে বৰ ধুনীয়া ধুনীয়া ৰান্ধিছে
অ
পৰা হৈ বৰ ভাল হয় হাঁ হাঁহৰ মাংস দিলে কোমোৰা দিলে খাই পেলাই বেছি ভাল লাগে মানে
অ তাৰমানে কি জানে এই নাখাও সেইটোৱেইেতো মই হাঁহ হাঁহ নাখাও যে আৰু মানে আমাৰ মোৰ কি মানে এনেকুৱা মোৰ মানুহজননেও আৰু মোৰ শাহুএ ও মানে নাখায় গতিকে আমাৰ হাঁহৰ মানে ৰন্ধা কথা আহিয়ে নপৰে
অ ন হাঁহৰ মাংস যি এবাৰ খায় মানে এনেকে ধুনীয়াকে বতৰ হাঁহৰ মাংস যি এবাৰ খায় সিও এৰিব নোৱাৰে মানে নাপাহাহৰে এই
এই বিষৰ বেমাৰ কাৰণে বেয়া বোলে হাঁহৰ মাংস খোৱাটো
চমান মানে পুৰণা বেমাৰ মানে আকৌ আহে বুলি কয় হাঁহৰ মাংসটোয়ে কিন্তু ইমানো মানে ইমান বেছিও নাখাও নহয় কেতিয়াবা কেতিয়াবাহে ধৰা মাঘৰ বিহুত খাই হাঁহৰ মাংস এই বহাগ আগৰ বিহুত খাইছো হাঁহৰ মাংস
উম হয় হয় আ আমাৰ আমাৰ নচলে যে সেইকাৰণে আমাৰ বনোৱাৰ প্ৰয়োজনও নহয় হয় আৰু মানে আমি নেখাওঁ হয় মইয়ো নাখাও আমাৰ ঘৰৰ মানুহ খিনি নাখায়ে
জানেই ছো এনে মৰিগাঁও মানুহে নগাঁৱ মানুহে হাহঁ নাখায় আজিকালি আৌ নগাঁৱত হাঁ খাব লৈছে মানে নগাঁও মানুহ হে আমাৰ ন নগাঁও মৰিগাওঁ মানুহে হাঁহটো খুব কম খাই জানো মানে আমাৰ এই উজনিত হাঁহ বুলি মানে যেনেকুৱাতো হয় ইয়াত এইটো নহয় কিন্তু আজিকালি মানে। খাবলৈ লৈছে নগাঁওত মানোঁহ খু বিক্ৰী হয়। মানে মানুহে খুব নিছেে হাঁহ খাবলৈ যে গম পালে যে হাঁহ। খলোও দেখোন বহুত ভালেই।
অ'।
ভাল লাগে মানে। বনাব জানিলে মানে ৰন্ধাটো ক'ত কথা বিষকে কোমোৰা দি পেলাই এনো কোৱা কৰিলে? তেৰ সৰহ কেদি খাবলৈ বৰ ভাল হয়। বিয়াতে ভাল হয়। বৰ সুন্দৰ হয় খাবটে।
সেইকাৰণে গম নাপাওঁ আৰু। কেনেকুৱা হয়, ইয়াৰ সোৱাদটো গম পোৱা নাযায় আৰু নাখাওঁৱেই যে উম, উম।
এ এক পিচ হ'লেও বনাই কেনেকুৱা লাগে?
অ', আপোনাৰ হাতৰ জুতিটো ল'ব লাগিব।
তেতিয়া মই খুৱাই খুৱাই থাম হাঁহৰ মাংস তেয়া ক'বা।
অ', কেনেকুৱা ন' খাবলে উম, অ', সোৱাদটো হয়, হয়, হয়, হয়।
টৰমানে সেই হাঁহৰ মাংস নেয়াৰে। এনেই গাহৰি মাংস খোৱা নাই খোৱা নহয়?
নাখাও নাখাও মই গাহৰিতো একেবাৰে
হেৰিয়ে নাখায় নি বিভুৱে নাখায়?
নাই না খায়, অ', না, খায় খায়।
অ জ্যোতি জতি দিনাহঁতে বিহু বিহুহতেতো খাই মানে উম উ মই ময়ো নাখাও মইয়ো নাখাও মইও নাখাও মইও নেখাওই এই হাঁহটোহে হা মাঠু মাজে মাজে ইয়াৰ ত কেতিয়াবা খাওঁ
অ এই আমাৰ এই হেৰিটয়ে চলে আৰু মোৰ
অ মুৰ্গীৰ অ ছাগলীটোৱে চালে খাহী মাংসই চবে ভাল পায় উম উম মইো খাঁহী মাংস মুৰ্গী বেছি খাও মানে ধৰা আ মুৰ্গী আনিলে লকেল এলকে এ মুগি তোমাক নি আৰু বেলেক খাওঁ বেছি অ এ খাহী মাংস আনো মাজে মাজে তেনেকে উঠ হয় বাৰু মোৰ এতিয়া কাম এটা আছে ৰাখিছো দেই আকৌ পিছত ফোন কৰিবা অ অ